অ শুনিছ।
অ শুনিছো।
অ মই। চোতালতে খোজ কঢ়ি আছো তই।
এ ময়ো খোজ কাঢ়িব আহিছো ৰাস্তাত।
অ তমাৰ ৰাস্তাহে মেইন ৰাস্তাত গৈছে
মেন ৰাস্তা নাই। ঘা তলৰ ৰাস্তাত আছে নহয় উম জেগা
অ' এই তল খিনি যে
অ' অলপ খোজকাঢ়িছো। সদায় বহি থকা কাম কৰি আছো যে অলপ খোজ কৰিব লাগে হয়
অ' মই উ মই সেই আজি ফিল্ডত নগ'লো বৰষ ফোন কৰি আছে যে
অ 'আজি বৰষুণ পৰি আছে উম
উম সেইকাৰণে বোলে চোতাল তে খোজ ককাঢ়িছো চোতালখনো পানী অলপমান ব কাহ হৈ আছে
উম
তাতে কাঢ়িছো আহ যেন তেনে।
তাত অকল পাকা যে সেইকাৰণে খোজ কঢ়িলে মানে হেৰি নালাগে আৰু
অ' তহঁ‌ত ভাল সেইডখৰ
অ' এনে পকাই যে উম।
ভাল আ আৰু তলত গাই মত ইমান নাযায়
নাজা নাজা ন গাড়ী যায় বাইক বিলাক গৈ থাকে। চাইতে চাইতে যাব পাৰে আৰু কম যায় আৰু মেন ৰা বেছি যায়।
উম মেইন ৰাস্তাতে বেছি যায় আমাৰ চাৰিআলি এতিয়া হৈ আহিব নোৱাৰোঁ বাটত ধেই গাড়ী মটৰ যে
ভেজা আমাৰ মেন ৰাস্তা খোজকাঢ়িব নাহিবি। গাড়ী গৈ থাকে। এইটোয়ে আমি এতিয়া তলৰ ৰাস্তা খোজ
ভালা
জালত খোজকাঢ়িবাৰয়া গৰু ছাগলী বান্ধিলো গ‌ৰু ছাগলী বান্ধি কৰি লৈ আহে অকণমান বোলো খোজ কাঢ়ো সেই কাৰণে‌ খোজ কাঢ়িব আহিলো। উম দানা দিয়াই নাই দানা দিমগে হে আও অকমান খুজ কাহি কৈ দানা দিয়াই নাই দানা দিমগে দানা তিয়াই কৰি থৈ আহিছো আও।
অ তাৰমানে অহাৰ লগে লগে দানা পানী দি নল ন?
নিদো অকমান দেৰিকে দিওঁ বাহিৰত বান্ধি থ‌ওঁ যে অলপ সময়।
অ
ত তাৰ পা অকণমান দেৰিকে দিম আও নটামান বজাত ভিতত বান্ধিম আও।
উম উম নহলে আকৌ মূৰ্তি কৰি থব ন!
চে হাগা মুতা
বেছিকে মুটিব উম উম উম মানুহ থাক ভাল লগে ধৰিলে বাহিৰ এটা থ
অ ভাত খাই কৰি আৰু গৰু বান্ধি, অ এতিয়া গৰু সোমোৱা মানুহ সোমাৱা
আহ এনে বাহিয়ত থাকে আও।
সাতটা মান বাৰত দিলেও হ'ব আও।
উম উ
এনে দুপৰীয়া তিয়াই থলে সোনকালে দি দিওঁ, আজি দুপৰীয়া তিয়াই নথলো আজি দেৰি হ'ল তিওৱা সেইকাৰণে অকণমান কোমল পেলও দিলো এইেইটো হেৰি দানাতো মানে অকণ চিটিব কোমলিব লাগে যে
অ চাপৰটো নহয় জানো, চাপৰটো নহয়
ভিটামিন এটাও দিওঁ নহয়
টামিন দিলে গা সেই বস্তুটো অকণ বেয়া হয় হয় পনীয়া হয় নেকি-
নহয় আমাৰ গাখীৰ ভাল চুন। আমাৰ দৈ কৰিলে গাখীৰটো খাব লগীয়া দৈ হয়।
অ আকৌ কিছুমানে আগ কিবা গোন্ধ আহে।গাখীৰটো পনিয়া হয়, কে ওলাই যে,
অ সে যায় হে যাই পুঠি গৰু বিলাক হয় গছ গৰু বিলাক এইবিলাক হেৰি গৰু নহয় লোকেল গৰু নহয়
উম লোকেল গৰু বিলাকে হে ঘাঁহ পানী খাই ফুৰে ন! এ জাৰ্চি গাই সোপা ঘৰতে বান্ধি থয় কিনা ঘাঁহে আও সিহঁতৰ কাটি অনা ঘাঁহহে খুৱাব লাগিব। আকৌ এৰাল চেৰাল দিবও নোৱাৰে সেয়া গৰু
অ অ আমাৰ গাখীৰটো একোৰে তেল ওপঙি থাকে উপঙি থাকে ত একেবাৰে তেল তোৰ গাখীৰটো থৈ দিলে এৰা ৰাখিছো যে একে পিছল নিচিনা তেল উপঙি থাকে মানে ধুনীয়া গাখীৰটো আৰু গাখীৰটো মিঠ পিঠা খাবলৈ ধুনীয়া দৈ হলে যে আজিতে গৰম এদিনতেই হই‌ আজি ভৰালি ন? কাইলৈ তই খাব পাৰিবি এনেও
অ থপ থপিয়া থাকে উম
কিনা মই কি হেৰি গাখীৰ যে,
উম আহ মোৰ সে ইয়াত নাও কটা মানুহ এটা দিয়ে নহয়
উম
তাৰপিছত সেই আ দৈ কৰি থওঁ আগদিনা থৈ দিওঁ পিছদিনা খাওঁ এনেকে এইকেইদিন এতিয়া তাক গৰুজনী গাই নোলোৱা হ'ল
অ
এতিয়া কিনা গাখী আ দৈ কৰিবলৈ
অ তাত পানী মিছ দিয়ে আমাৰ ইয়াত পানী মিছ নি দিয়ে যে-
অ আমা আকৌ সেইখিনি তাৰ মানে ফি আমাৰ হেৰি নহয় নহয়
অ
ফিতা নমাৰে নহয় হেৰিকেইখনত
উ নাই আমি আমাৰ ফিতা নামাৰিলেও মাৰিলেও মানে হেৰি নিদিয়ে আমাৰ পানী নিদিয়ে গাখীত পানী নিদিয়ে,
নহয় আমি ডায়েৰীৰ পৰা আনো যে
অ
ডাইৰ‌‌ পৰা আনিলে পনীয়া
অ ডাইটো পানী দিবইয়ে, আমাৰ ইয়াত ডাইৰিতপানী নিদিয়ে।
নিদিয়ে
উম পানি নিদিয়া অকণো পানী মিকচ নিদিয়া
উম উম, উম উম।
দামটো কমি যায়।
পোন্ধৰশ। তহঁতক হে কমাই দিব আকৌ। ডাইৰেক্ট পানী মিছল কৰিয়ে বেচিব তোন।
কিন্তু ইয়াৰ পৰা পানি মিছ কৰি দিয়ে।
অ ঘৰৰ পৰাহে পানী মিক্স নিনিয়াকে নিব। তাত ডাইৰেক্ট পানী মিছন কৰিয়টো বেচিব ন। তহতক যদি ষাঠি টকাকে আনে, সিহঁতেতো আৰু লাভ পাব লাগিব, তাত আধা আধা পানী মিলাব‌ই।
উম উম। এ কজোৱা আহে নহয়। এ কজ- কজোৱাও আহে নহয়। কজুৱাইও সেই তেনেকে পানী মিক্স কৰি দিয়া, দিয়া দেখিছো আৰু। মনে মনে পানী মিক্স কৰে। কিন্তু আমাৰ পৰা ল'লে, আমাৰ পৰা ল'লে কিন্তু পানী অকণো মিক্স নকৰে।
উম, তহঁতৰ পৰা নিব, নি পেলাই তাত পানী মিক্স ছল কৰি পেলাই সিহঁতে বেচিব।
অ', খীৰাই পেলাই ডাইৰেক্ট লৈ যায় আমাৰ তাৰপৰা।
অ', তেতিয়াহে সিহঁতৰ লাভ হব আকৌ।
উম।
তহঁতে ডাইৰেক দিয় আৰু।
আক গৃহস্থও কেতিয়াবা নিয়া।
উম', আম এইখিন তেনেকে যে গৰু নাই আৰু।
উম'।
গা গাখীৰ বেচা মানুহ নায়েই এতিয়া এইডোখৰত।
অ', সেইকাৰণে দিগ দা হয় ন। গাখীৰ বিচাৰি পাব লাগে ওচৰতে। আমাৰ প্ৰতি ঘৰে ঘৰে আছে। আমাৰ ইয়াত বোলা প্ৰতি ঘৰে ঘৰে গৰু। উম।
অ ', গাঁৱলীয়া জেগা আৰু। আমাৰ এটা গৰু নুপূহ হেয়ে বহুত।
উম ', আমাৰ এতিয়া গাখীৰ কেতিয়াবা খাবলৈ মন নাযায়, আৰু পেলনি যায়গৈ গাখীৰ কেতিয়াবা থৈ দিলে। মইতো নাযাওঁৱেই গাখীৰ বাৰু। এহেত দুট টালৈ কেতিয়াবা থৈ দিওঁ ল'ৰা ছোৱালী কেইটালৈ। সিহঁতেও খাই, খাবলৈ মন নকৰে কেতিয়াবা।
আহ, আহ, নাখায় নহয়। ঘৰত থাকিলে কত খাবগৈ, কিনিলেহে। অ, আমাৰ আগত এটা ঘৰত থাকোতে নাখায়। গাখীৰ সদায় খতিয়াই থাকিব লাগিব গাখীৰ খা খা মই আকৌ সিহঁতে প ধা আগে পঢ়াৰ পিছত শোৱা সময়ত তেতিয়া এগিলাচ এগিলাচ দিও। এতিয়া যেনিবা নাই আৰু ৰাতি দিবি শুৱাৰ সময়ত
শুৱা সময়ত দিও এয়া নাখায় পেট ভাত খাই ললে বোলে পেট ভৰি যায় আৰু খাব নোৱাৰে।
ভৰিলেও তেওঁ দে অকমান দেৰিলৈকে পঢ়িব নহয় তাৰ পিছত গাখীৰ গিলাচ খাই পেলাই শুই থাকিব আৰু
অ গাখীৰটো খাব লাগে ন হেৰিটো ব্ৰেইন টো হেৰি হৈ থাকে।
অ ঠাণ্ডা পৰি থাকে শুৱা সময়ত খাব দিবি। বি শোওঁতে।
এ তাকে নেখায় মই দিছো। একে আমাৰ ছোৱালী আজিকালি গাখীৰ খাবলৈ মনেই নকৰা হ'ল
উম ঘৰতে গাখীৰ খাবহে লাগে ন
অ ঘৰত গাখীৰ হলে খা নাখায় লোক লোকৰ ঘৰ পৰা আনিদিলে খাব।
উম আমাৰ ইহঁতে আমাৰ কফিহে খায়। গাখীৰ নাখাই আ ক কফি খাব চাহ খাব।
অ।
আমাৰ দুজনী আহিলে আৱ আমাৰ ইহঁত দুজনী আহিলে তই এক লিটাৰ গাখীৰ আনিলেও নাতে গৈ দিনটোত।
অ ক বি খাই যে
উম কফি খাই আৰু চাহ কিমান খাই?
অ
শুৱা পা উঠিয়ে গাখীৰ চাহ হে খাই দেখোন। লাল চাহ নাখায় সিহঁত দুইজনে লাল চাহ নাখায়। লাল চাহ হলে নাখায়ে সিহতি মানে গাখীৰ আনি লৈ হে খাব আহি। উম অভ্যাস হলে বেয়া। কাইলৈ এজনী পহিলৈ এজনী আহিব ত গাখীৰ একে দিনাই সদায় যোগান ধৰি থাক আৰু
অ গাখীৰ গেদাৰীৰ পৰা আনিবি আও এতিয়া আও তা খাব আৱ নহ,
উম গেদাৰীৰ পৰা আনিব লাগিব আৰু ক'ৰ পা আনিম ক। ওচৰত মানুহ নাই দিয়া মানুহ নাই ন, পেহীয়েক হেতে কেতিয়াবা সেয়া হেৰি তিয়াই পেলাই উম এই সিহঁত কেইবাজনীও থাকিলেও বেছি নিখিৰাই একে দুজনৰে তিনি জনী মানুহে খীয়াই একে কেজনী নিখিৰায় গাখীৰ
ক
নীখিয়াই পোৱালিক খাব দিয়ে এজনী বুঢ়ী গৌ, এজনী বুঢ়ী গৌ তাত পোৱালীটো খাওক বুলিয়ে গাখীৰ নিখিয়াই আও ইজনে পেংটি গৰু সেইজনিও নীখিয়াই
অচতে কি বেচা জোগা নাই যে ৰা গ
নহয় বেচিবতো জেগা আছে ডাইৰেক্ট দিব পাৰে আৰু মানুহে নিয়ে নহয়।
অ
বেছিব জেগা আছে কিয় নাই আজিকালি মানুহে গাখীৰ বিচাৰি ফুৰে ঘৰৰ গাখীৰ।
আহ
আমাৰ সেই আনা দিগদাৰ হয় যে, সদায়নো কোনে গৈ গৈ আনিব। বৱাহ খালা নানোং ই,
অ ওচৰতে হোৱা হয় বোলে আনিবও পাৰিলি হয়।
অ আকৌ সদায় আকৌ এতিয়া বাটটো বন্ধ হ'ল হয়।
অ এপাক ঘূৰি যাব লাগে। অ আগতে বাটটো চমু আছিলে সেইটো ভাল আ ছিলে এতিয়া বাটটো দূৰ হ'ল যে।
অ এ পাহ ঘূৰি ঘূৰিনো কোনে গাখীৰ আনিব গৈ। খাবলৈ মন গলে ডায়েৰীৰ পৰা আনো আও, এক লিটাৰ আনো আও দুদিন খাও আও
অ ভালে
তেনেকে খাওঁ, উম। আও দৈ কিনি আনো তাত
উম। এনে ছোৱালীয়ে কেক বনাই যে, কেক বনালেওতো লাগে গাখী কি?
কেক বনালে গাখীৰ নালাগে নহয়।
নালাগে ন গাখীৰ? গাখীৰ এনে গাখীৰ দিও বনাই যে।
নাই। ৰিফাইন লাগে নহ'লে ঘিউ-চিউ দিব লাগে এনেকে। আজিকালি, আজিকালি পাউদাৰটোত যে, ইম ইমান হেৰি নিমিলালেও হয়।
অহ।
তেল অলপ দিল দিব লাগে আও। কণী-চনীও দিব নালাগে, কেক বনালে। হা, অ হ'ব দে, হ'ব দে, অ, অ। উম ৰাখ।